হেল্ল', কি খবৰ?
ভালেই। তোমাৰ?
ময়ো ভালেই দেই বৰ্তমান।
অহ, গৰম লাগিছেনে?
গৰম তামাম দেই। কিনু কম কালিৰ পৰা ইমান গৰম আজিও গৰম সেই তাকে বোলো গছৰ তলত ব বহি আছো। তাকে আমাৰ এই বান্ধৱীজনী খবৰ এটা নাই বহুত দিন হ'ল তাকে ফোনটো কৰিছো আও।
হয় নেকি, ময়ো গছৰ তলতে দেই।
তাকে আকৌ গছৰ তলৰ সমান হবও নোৱাৰে বান্ধৱী গম পাইছানে মানে যিমানে তুমি এ চি বতাহ লোৱা ফেন বতাহ লোৱা কিন্তু এই প্ৰকৃতি সমান হব নোৱাৰে মানে মই সদায় প্ৰকৃতিক প্ৰাধান্য দিওঁ দেই।
অহ আমাৰ কিন্তু হেৰি এই গছজোপাত মানে বিচা আছে। সেইটো কাৰণে অহ সেইটো কাৰণে বেছিকে নবহুৱেই।
এই বগা- বগা ৰঙৰ সেনেকুৱা ধৰণৰ বিচানে নে কেনেকুৱা?
বগা নহয় মানে বিচাটো এনেকে দেখা পোৱা নেজায়ে। কিন্তু মানে খজুৱাই মানে গছজোপাৰ তলত বহিলে।
এ চামচুই তেতিয়াহ'লে চামচুই এ সৰু সৰু চাগে তেনেহলে সৰু সৰু বিচাও হব পাৰে। মানে পোৱালি হ'ব পাৰে অ বিভিন্ন প্ৰকাৰৰ থাকে বিচা প্ৰজাতি বহুত আছে তুমি এই পৃথিৱীত মানে কি ক'ম আৰু বিচা প্ৰজাতি বহুত কিছুমান নোম দীঘল দীঘল বগা বগা নাথাকে কিছুমান অলপ পাহাৰীয়া টাইপৰ বিচাও থাকে। কিছুমান ৰঙলি ৰঙা ৰঙৰ থাকে হা
কঁঠাল গছত থাকে কোলা কোলা এটা।
কঁঠাল গছত বগাটো বেছিকে থাকে বগাৰ ৰঙৰ নোম দীঘল থকাটো। কঁঠাল গছত সেইটো বেছিকে থাকে। অহ পৰ্বতীয়া বিচা পৰ্বতীয়া বিচা থাকে। বিচা বহুত প্ৰকাৰ আছে সৰু সৰু আ তে দীঘলী আছে, থপকা ৰঙো আছে, ক'লা ৰঙো বেছিকে দেখিব পাবা তুমি বিচা প্ৰজাতি বহুত আছে চামচুৰিটো এটা বিচা প্ৰজাতিয়ে হয়।
অহ
চামচুই তুমি চিনি পোৱা?
অ দেখিছো চেপেটা টাইপৰ নি?
উম চেপেটা বুলিয়ে ক'ব পাৰি। অ চামচুই চামচুই কেইবাটাও প্ৰজাতি আছে কিন্তু চামচুইও চামচুই বহুত মানে এইবোৰ অলপ পলু পজাতি টাইপৰ হয় বস্তুটো হে
অ দেখিবলৈ অলপ ধুনীয়া বিচাটো
অ হ দেখিবলে ধুনীয়া হে, হয় হয় দেখাত ধুনীয়া বাৰু। এ চামচুই বৰ্তমান লেকেটু গছৰ পাতবোৰ খুব বেছিকে খায়। তেনেকোৱা টাইপৰ গছবোৰ উম বিশা বাদেও খাই। কিন্তু বিছাতকৈ চামচৈয়ে বেছিকৈ খায়। মানে এই বস্তুবোৰ আচলতে পলু এটা প্ৰজাতি গম পাইছো নে তোমালোকে
আতচ্ছা
আৰু সেই পলুটোতো পাতেই খাই নহয় জানো এনা পাত খাই তাৰ পিছত আকৌ কেচু পাত
আমাৰ আমাৰ ঘৰৰ আগত মানে কদম গছ যে কদম গছ গছ এজোপা আছে তাৰ গুৰিত মানে বিছা এনেকৈ সৰু সৰু কেনেকৈ পোৱালি ওলাইছে নতুনকে।
হোম
সেইখিনি মানে এতিয়া অ ঘৰলে বগাই বগাই যায় কাপোৰত উঠে।
উম তেতিয়া হ'লে শুৱা দিগদাৰ হ'ব দেখোন।
অ এদিন বিছনাত আছিলে এটা নহয়।
আতৰাব লাগিব কিবা চাগে দৰৱ দিব লাগিব।
অ মই বিচাৰ লাগিলেহে মায়ে শিকাইছিলে এ এনেক কা গছৰ পাতখিলা দীঘল দীঘল আ লতা টাইপৰ হয় তামোল গছত বগাই সেই পাতখিলা লগাই দিলে মানে খজুৱতিটো অকণমান মৰে।
তামোল গছত বগাই দীঘলীয়া দীঘলীয়া পাত কি?
দীঘল
তামোল গছত বগায়।
অ তামোল গছ
তামোল গছতো সেৰিহে থাকে অ তামোল গছততো কপৌ ফুলহে থাকে।
কপৌ ফুল নহয় কপৌ ফুলৰ সেই কপৌ গছজোপাৰ পাতখিলাৰ নিচিনাই কিন্তু একদম পাতল পাতল
একদম পাতল পাতল কপৌ গছৰ অ মই গম পাইছো হেৰি এ চাগে কি বান্দৰ মূৰা বুলি কৈ সেইজোপা নেকি? অ বান্দমূৰা পাতজোপা দীঘলীয়া দীঘলীয়া হয় তাৰ যিবিলাক ওলাই ধৰ দীঘলীয়া দীঘলীয়াকে ধৰ
এনেকে পাতখিলা মুচৰি কেনে লগাই দিব লাগে ৰসখিনি, তেতিয়া খজুৱতি নাই
জোপা বান্দমূৰা বুলি কয় তাৰ সেইবিলাক পিপলিবিলাক খায়ো নহয়।
অ যিকোনো খজুৱতি হলে ভাল হয়।
অ এনেইতো বিছা লাগিলে নাৰিকল তেল চুলি এইবোৰ লগাব লাগে। সেইটোতো গম পাইছো মই। অ কচুপাত নেকি?
অ কচুৰ পাতত মিঠাতেল অলপ দি কেনে লগাবলৈ কয়। অ আৰু দুবৰি বন দুবৰি আৰু আৰু এটা দৰৱ শিকাই দিছে- লেডী লগৰ এজনীয়ে হেৰি কৰে দুবৰি বনৰ আগ দুটামান তাৰপিছত ত চুলি লাগিব দুডালমান তাৰপিছত যে অ অ সেই বস্তুখিনি অলপ পানী দিয়ে নেকি।
অ বিচাই ফুটিলে বহুত বেয়া। গম পাইছা তুমি? বিচা জীৱিত যোনটো জেঠ থকা বিচা আৰু যিটো মৃত্যু বৰণ কৰিছে সেই বিছাটো ফুটিলে বহুত বেয়া মানে পাৰ্থক্য আছে আৰু মৰাটো বেছি বেয়া। বিষাক্ত হয়।
হয়।
উম বিচা তাৰপিছত চামচুই এইবোৰ এনেকুৱা ধৰণৰ প্ৰজাতি আৰু
অ
পিছে তুমি পলু খোৱা নাই পলু পলু।
পলু পলু মই খাব নোৱাৰোঁ এলাৰ্জি আছে।
আচ্ছা পলু খালে এলাৰ্জি হয় নেকি?
অ পেট বিষ হয় আক
পেট বিষ আচ্ছা মই ভাবিছ- ছো এলাৰ্জি হয় বুলি ক'লে খজুৱতি হয় নেকি বুলি ভাবিছিলোঁ আক।
অ নখজোৱা এইটো মানে বেলেগ ধৰণৰ এলাৰ্জি। এলাৰ্জি মানে কেইবা এটা ধৰণৰ থাকে ন। বিষ অ পেটৰ মানে এনেক বিষ হয় বহুত
উম আচ্ছা আচ্ছা। মই পলুটো বৰ ভাল নেপাওঁ আৰু মই আচলতে এনেকুৱা ধৰণৰ টোপ লগা বস্তুবোৰ সাধাৰণতে নাখাওঁৱেই মানে এনে দুই এটি কেতিয়াবা। হেয়া
মই আগত মানে এনেকুৱা চাৰিঠেঙীয়া এনেকে ধৰা গাহৰি, ছাগলী সেইবিলাকো খাব নোৱাৰিছিলোঁ।
অহ
এতিয়া আজিকালি পাৰিছোঁ সেইটো এটা এলাৰ্জি আছিলে।
আচ্ছা তুমি সেইবোৰ মানে খাবলৈ নোৱা কিবা এটা নিভুকীয়া ভাব আছ- ছিলে তোমাৰ। উম গাহৰি, ছাগলী, মাছ-মাংস তুমি, মাছ-মাংস তুমি খাইছিলা মানে।
নহয় মাংসটো খাওঁ মাছ খাব নোৱাৰিছিলো মাছটো কিবা এই গোন্ধটো এবাৰ এনেকৈ বনাই আছিলে এবাৰ দেই। আ পাতত দিছিলো চাগে সৰু সৰু মাছ তাৰ পিছতে কিবা এটা হৈ গ'ল- সেইদিনাখনিৰ পৰা মাছ মই খাবই নোৱাৰা হৈ গৈছিলোঁ।
তোমাৰ এটা কিবা আখেষ বা সোমাই গল গম পাইছ নে তোমাৰ এটা আখেষ বা সোমাই গ'ল কিবা। উম এতিয়া বৰ্তমান পাৰা নাই?
এতিয়া পাৰিছোঁ লাহে লাহে গাহৰি পাৰিছোঁ খাবলে। অ
তুমি গাহৰি খোৱা মানে?
অ ভাল লাগে মই পুৰি খাওঁ গাহৰি।
এনেই খাবলেতো ভালেই বাৰু।
এতিয়া ঠাণ্ডা দিনত ঠাণ্ডা দিনত বেছি ভাল লাগে গাহৰি জুই একুৰা জ্বলাই ল'ব লাগে।
উম মই আজি আজিকালি অৱশ্যে নাখাওঁ আগতে গাহৰি খুব খাইছিলোঁ ভালো পাওঁ এতিয়াও বেয়া বুলি নহয় খাবলৈ মন যায় কিন্তু খোৱা নাই আৰু
হাঁহ ভাল পোৱা চাগে?
মই সকলো মাংসই খাওঁ কিন্তু ব্ৰইলাৰটো ইমান প্ৰিফাৰ নকৰোঁ আজিকালি। আজিকালি মানে খালে ইমান ইমান এটা ইমান এটা ভাল নালাগে আৰু।
অ ব্ৰইলাৰটোৰে শুকান ভাজি বনালেহে ভাল লাগে
উম ব্ৰইলাৰটো মানে ইমান এটা ভাল ন ম মেডিচিনে তৈয়াৰীটো আৰু ব্ৰইলাৰ বুলিয়ে নহয় তুমি লক্ষ্য কৰিবা এনে ফাৰ্ম বিলাকত যিবিলাক কুকুৰা পোহে হাঁহ পোহে আৰু মাছেই পোহে ধৰি লোৱা এইবোৰ কেতিয়াও ভাল বুলি তুমি নাভাবিবাই
এতিয়া এতিয়া তুমি তুমি এতিয়া কথা এটা মন কৰিবাছিলে নদীৰ মাছটো যে
উম
পুৰা মাছটো সেইটো সেই মাছটো খাই চাবাচোন ইমান মানে মিঠা লাগে মাছটো খাবলে।
সেই মাছটো জুমি তুমি যোনটো জুতি পোৱা নহয় সেই মা সেই মাছ আৰু তুমি দোকানৰ পৰা কিনি চন্দা মাছেই হওক ৰৌ মাছেই হওঁক তাৰ অলত পাৰ্থক্য হবা কাৰণ সেইবোৰ মাছ হৈছে তেওঁলোকে পুহে তেওঁলোকে ৰাসায়নিক, কেমিকেল, দ্ৰব্য দিয়ে। সেইত- সেটো কাৰণে পিতক অকল সেয়াই নহয় শাক পাচলি দিয়ে আনকি এতিয়া ফাৰ্মত যে কথাটো কৈছো মই এতিয়া ব্ৰইলাৰ কথা কৈছো ৰোকেল কুকুৰা বহুত পোহে নহয় বহুতে আজিকালি ফাৰ্মত। সেই ৰোকেল এই ফাৰ্মত পোহা কুকুৰা আৰু যি বাহ গছৰ তলত বাগানত যি কুচৰি মেলি যায় খায় খায় সেই কুুকুৰাজনী লগত বহুত পাৰ্থক্য আছে মুঠতে তুমি ফাৰ্মত পোহা আৰু এই বাহ গছৰ তলত কবাত কবাত জেঙ যাবৰে খুচি থকা কুকুৰাজনী খোৱাৰ ইণ্টাৰেষ্টে বেলেগ। সেই তুমি সেইটো তাৰ জুতিয়ে বেলেগ সেইজনী মান হ'বই নোৱাৰে মানে তুমি যিমানে ৰোকেল বুলি নো- পুৱা লাগিলে নহয় জানো- এতিয়া মাছৰ কথাটো আহিছে মাছ এতিয়াতো মাছো আজিকালি কেমিকেলত হেৰগ কয় এতিয়া তুমি যি নদী পথাৰ মাছ নৈ জান জুৰি কথা কৈছা এই মাছৰ সোৱাদ জুতি বহুত বেলেগ এই একদম পাৰফেক্ট যি প্ৰাকৃতিকভাৱে যি হৈছে নহয়।
অহ
সেই বস্তুখিনি খাই মেলি তেওঁলোকে জীৱিত তেওঁলোকৰ তেওঁলোকে খোৱাৰ যোনটো জুতি সোৱাদ সেইটো সেইকাৰণে পাৰ্থক্য আছে বহুতখিনি আৰু তেলত ভাজি খোৱা আৰু এনেই এতিয়া যিবিলাক গেছত যে পুৱে আৰু জুইত পুৱে এনেকো পা- ৰ্থক্য আছে গম পোৱা নে? জুইত ডাইৰেক্টলি খৰি পুইছে নহয় ইয়াক খোৱা সোৱাদেই বেলেগ মই কৈছিলো খোৱা সোৱাদেই বেলেগ। তুমি ভাতখিনিকে মন কৰিবা তুমি চব্জিখিনিকে মন কৰিবা জুইত যেনেকে বনালে নহয়। তাৰ যোনটো ভাপচ পাবা তুমি উম খোৱা আমেজ পাবা সেই তুমি গেছত বনালে নোপোৱা।
আমাৰ ঠাণ্ডা দিনত জুইতে বনে।
অ আম আমাৰতো বেছিভাগ জুইতে বনায় গেছটো গেছো বনোৱা হয়। যেনেকে পথালে গৈছো এতিয়া আৰু ৰাতিপুৱা সদায় চাহ বনাই ধৰে এইবিলাকত লাগে কিন্তু বেছিভাগ সময় আমাৰ জুইত বেছিকৈ বনোৱা হয় এতিয়া গৰম চিজন অকণমান অসুবিধা হয় আৰু দিনৰ সময়টোত আৰু ধৰ এই সময়টোত
আজিকালি আজিকালি আহ এনেকে চৌকা বনাই ল'ব পাৰে নহয়। ওপৰতে গেছটো যেনেকৈ থাকে যে
তেনেকুৱা অ ওপৰত বনাই ল'ব পাৰি মানে থিয় হৈ থিয় হৈ বনাব পাৰি। ভাত।
অ তুমি সেইটো জুইত বনোৱা কথাটো কৈছা নেকি?
অঁ জুইয়ে হয় মানে চৌকাতটো এনেকেই ওপৰত এনেকৈ বনাই লয় আজিকালি। দেখিছোঁ বহুত মানুহক অ।
আচ্ছা আচ্ছা সেইটো সেইটো পাৰি চাগে অ মই এনেই ইউটিউবত আৰু ইনষ্টাগ্ৰামত দেখিছোঁ কিন্তু বিশেষকৈ ইউটউবটো বেছি চলাওঁ গতিকে ইউটউবস্বৰ্ট চব বা এনেকুৱা ধৰণৰ ভিডিঅ দেখি থাকো কুকিং ভিডিঅ খুব বেছিক চাওঁ তেনেকুৱাবোৰ। বাহিৰৃৰ খানাবোৰ বনাই থকা জুইত বহুত বেছি সিহঁতেও দিয়ে অ সেইবিলাক মই দেখি থাকো। আৰু খোৱা আমেজ যিটো মানে ভাল লাগে তাৰমানে কিবা এটা।
অহ।
আৰু মই এই নেচাৰেলি হোৱা বস্তু ব ভাল পাওঁ দেই। তুমি কেনেকুৱা ভাল পোৱা নাজানো মই মানে এ এ এই যি প্ৰাকৃতিক ভাৱে হোৱা মাছ হওঁক হেৰি হওঁক তাৰ পিছত আৰু যেনেকে ম- চন্দই, ধুনীয়া এনেকুৱা ধৰণৰ বস্তুবিলাকই বেছিকৈ প্ৰধান্য দিওঁ আৰু ভাল পাওঁ মানে এইবোৰ। এই বাহিৰত যেনেকে চাইনা হওক বা এনেকুৱা ধৰণৰ যে খানাবোৰ যে বনায়। মই মোক খুব বেছিকে চাওঁ মানে সেইবিলাক বেছি ভাল লাগে। অ বয় অপ বইলো বনাব পৰা বহুত কথা, তুমি তেল নিদিয়াকে মানে তেলত দিয়াৰ দৰে বনাব পাৰি। বহুতে মানে মাংসকো এনেকুৱা ধৰকে বইল কৰি খায়।
অ মাংস বইল কৰি হেৰি এইটো লোকেল মুৰ্গীটো যে সেইটো কুকাৰত দি দিব লাগে। এইবিলাক ঘৰতে যিবিলাক পায় মছলা এইবিলাক এতিয়া যে কৈ গ'লা মচন্দৰী বুলি
উম।
এইটো নৰসিংহ পাত, আদা, নহৰু গোটেইখিনি মানে পেষ্ট বনাই কিনে কুকাৰত ভৰাই কিনে
হোম।
বহু ভাল লাগে লোকেল মুৰ্গীটো আৰু হেৰি জালু অলপ দিব লাগে ঠাণ্ডা দিন হ'লে।
জালো অ ঠাণ্ডা দিনত ভাল কিন্তু গৰম দিনত যে ভাল নহয় দেই। মই সেইদিনাখন মানে অকনমান বৰ বেলেগ ধৰণৰ এটা শৰীৰটো লাগিলে বুলি ক'ব লাগিব। জালুক কিমান গৰমত দি দিলো কাহ ধৰিছে বুলি এ বৰ এটা মানে ভাল নহ'ল একদম দুদিনলৈকে মাইণ্ডটো ফ্ৰেছ নালাগিল। গতিকে গৰমত জালুক খোৱাটো একেবাৰে ভাল নহয়। জলকীয়াটো অকণমান দিব পাৰিটো বেলেগ কথা, হ'লেও গৰমত এই জ্বলা পোৱাবোৰ বৰ ভাল নহয়! গম পাইছ নে?
সেইটোৱেই।
সেইটো মানে গৰমৰ দিনত হেৰি আহ কি বুলি কয় গেছ হোৱাটো বেছি স্বাভাৱিক কথা আৰু।
অ।
সেইটো কাৰণে চেচা বস্তুবিলাক খাব লাগে চেঁচা মানে এটা নৰ্মেল আৰ- ৰু, বৰ চেঁচাও নহয় এটা নৰ্মেল হ'ব লাগে। আৰু এতিয়া যে মই কৈছা তুমি যে কৈছা ধুনীয়া পদিনা এই মই এনেকুৱা ধৰণৰ সৰুযে এখন বাৰী বনাইছোঁ সেইবোৰ ভাল পাওঁ এক্সুৱেলি অ। সেই নহয় আম আদা আনিছো। তুমি আম আদা চিনি পোৱা?
অ পাওঁ।
আম আদাটো অ আম আদা ৰুইছো তাৰ পিছত আকৌ ধুনীয়াটো হেছিলোঁৱেই। তাৰ লগতে পদিনা তাৰ পিছত আকৌ এই মেমেধো তুমি যে কৈছা মেমেধো। পাত চিনি পোৱা নহয়? মেমেধো মানে নগা ধুনীয়া বুলি কোৱা সাধাৰণতে আমি।
অ আমি নগা ধুনীয়া বুলিয়ে জানো্।
অ তাৰ পিছত মচন্দৰী আছেই এ এইখিনি মানে এখন ধুনীয়া এখন বাৰী বনাব লৈছোঁ। সৰুকৈ মানে এখন চাটনি বাৰী বুলি ক'ব লাগিব।
হয়
পিছত আৰু
হেল্ল' হেল্ল'
হেল্ল'
অহ হেল্ল'